শুনিছ ন'।
অ', বন্ধু শুনিছো কি কৰিছা বন্ধু।
এনেই আছো ৰ'বা তুমি
মই এনে আছো ৰবা বাকী আজি গৰম কেনে
গৰম আছে এতিয়া লাইনটোৱে নাই ৰবা মানে তোমাৰ লাইটটো গৈছে এতিয়া।
অ', লাইন গ'লে তো - এত এত এতিয়া চাগে তুমি বা-বাহিৰতে বহি আছা মানে এনে।
নাই' নাই' নাই ঘৰত আছো ইনভাৰ্টাৰত দি আছো ফেনটো।
অ', অ', অ' ইনভাৰ্টাৰ আছে মানে ঠিকেই আছে।
এই কিন্তু ইনভাৰ্টাৰ‌‌ থাকিলে কি হ'ব তোমাৰ কাৰেণ্ট হেৰি হৈ যায় ৰাতিলৈকে আৰু হে ব সোোৱা খালি ৰাতি ল আহট নাছিল।
ফল্টেজ ক-কম দিয়ে ন'ইনভিটাৰত মানে বে বেছি বস্তু একেলগে চলাব নোৱাৰে ন'?
নোৱাৰি নোৱাৰি উম
ঠিকে আছে বাৰু বাকী আজি ভাত পানী কিহেদি খাবা।
ভাত তোমাৰ ৰাতি কি'বা বনাই এতিয়া গমেই পোৱা নাই ৰবা তোমালোকৰ
এ মইয়ো পাকঘৰত যাই চাই আহিলো। এ একো গমেই পোৱা নাই। পাপা পা পাকঘৰত গ'লো হাৱাই নাপালো।
অ', হয়। নেকি? খাৱাই নেপালা এতিয়া বনাব গ'লে তোমালোকৰ
এতিয়া মই জাষ্ট চাহ খাই আহিলো।
হয় নেকি আৰু বনাব গৈছে ভাত
হা
ভাত বনাব গ'লে তোমালোকৰ
হয়। ভাত বনাব যোৱা নাই। ৰবা এতিয়া জাষ্ট চাহ খাইছিলো নহ আমাৰ দেৰি হয় অ ব যথেষ্ট দেৰি হয়। বহুত দেৰি হত চাৰে এঘৰটা
চাৰে এঘাৰটা বাজি যায় নেকি?
এঘৰটা মানে খু খুৱতে চাৰে এঘৰটা বাৰটা বাজি যায়।
অ', আমাৰোতো বাজে খোৱাওতে দেৰি হয়।
এ আজিকালি মানে সময়বোৰ মানে পটা পত যোৱা হৈছে। মানুহে মানে দেৰিক দেৰিকে উঠে যে আজিকালি ৰা তিপুৱা মানুহে।
অঁ হয়। তাৰমানে ফৰ্ময় বিলাক তৎক্ষণাত গুচি যায়।
জল্দি যাই, চ তুমি যদি জল্দি উঠা ৰাতিপুৱা আঁহ প শাৰীৰিক পৰিশ্ৰম কৰা তেতিয়া তোমাৰ সময়বোৰ মানে টাইমত যায়, টাইমৰ কাম টাইমত হৈ যায়।
টাইমত হৈ যায়। এই কাৰেণ্টটো আজি বহুত আজি দিচ দিষ্টতাৰব দি আছে। ৰবা এই লাইটটো একদম তোমাৰ অঁ। অঁ যোৱা কৰি।
তাকে আমাৰো তাৰ আহঁ কালি নাছিল বাৰু ৰাতি যথেষ্ট প্ৰব্লেম দিছে।
কালি ভালকে শুবই পৰা নাই ৰবা ৰাতি হয় হয় কালি ৰা
অঁ যোৱাকালি আমাৰ ইয়াতো নাই লাইট একদম বহুত লাইট নাই যহাল।
শুবই পৰা নাই ৰবা। বাকী আজি অলপ আবেলি ওলাই গলো। ইনভিতাৰ নাই ৰবা।
লোৱা নাই।
ইনভিৰটাৰ ইনভিৰটাৰ কিনিম বুলি ভাবি আছে। উম ই ইনভাৰ্টাৰ নিকিনে চাগে, ইয়াৰবে লগাব। চ'লাৰ প্লেট লগাব চ'লাৰ প্লেট
তোমালোক ইনভলে ইনভেলেতাৰ লাগে এটা তোমালোক
হয়, কিন্তু ইনভাৰ্টাৰতকে কিন্তু আজিকালি চলাই লগোৱা ভাল। বহুত বস্তু চলে চ চলাৰত।
গাড়ী চাড়ী ললা স্কৰপিঅ' ললা কিবা ল'লা সেই হিচাপত ইনভাৰ্টাৰটো লাগেই।
তাকে মানে ল ললে ল'ব পাৰিলো হয়।
হয়।
যোনটো মানে ইনভাৰটাৰ মানে চাই আছে, ন বেলেগৰ ইনভাৰটাৰ বোৰ। মানে কেনেকুৱা টাইম যায়, কিমান টাইম যায়। দশ ঘন্টাৰ বেছি ইনভাৰ্টাৰ নচলেই।
এ ক'ত দশ ঘণ্টা, চাৰি ঘণ্টাই নচলে।
চাৰি ঘণ্টা যায় নেকি?
চ আমাৰতো নাযায় বেছি তোমাৰ মই চাৰি ঘণ্টা মান যায়।
মানে কোম্পনী লৈ কিছুমান কথা আছে ন, কোম্পনীৰ বেটেৰী লই।
কোম্পানীলৈ নহয়, তোমাৰ মানে হেৰি অঁ হেৰি হয় মানে তোমাৰ কি বুলি কয় এইটো আঠ সান মান ফেচবুক চলালে
হয়।
এই কম টাইম যিমানে বেছি ফেন চলাব সিমানে কম যায় ভলটেজ টো কম হেৰি হব।
হয় হয় ত' তুমি যদি একেলগে বহুত বস্তু চলাই দিয়া তো চাৰ্জ জল্ডিয়ে যাব।
অ জল্দি যাব যদি এখন ফেন চলা তোমাৰ অ একদিন গুচি যাব একদিন।
চলাৰটো মানে কেনেকুৱা তোমাৰ যদি একবাৰ চাৰ্জ হৈ গল ফুল চাৰ্জ যদি হৈ গ'ল আৰ আৰ এইট এতিয়া যি ৰ'দ দিছে ফুল চাৰ্জটো হৈয়ে যাব একদম চাৰ্জ থাকেই চ' মানে চ চ চ'লাৰৰ পাৱাৰটো মানে ইনভাৰ্টাৰতকে বহুত গুণ বেছি
অ অ
চ' এইটো কাৰনে ভাবিছে মানে ঘৰৰ পৰা চলাৰ লগাব বুলি
হয় নেকি চলাৰ লগাব পাৰা চলাৰটো বেয়া নহয় কিজানি বেয়া নহয় হে তোমাৰ চলাৰটো তেনেকুৱা
বেয়া নহয় বেয়া নহয়
অ চলাৰটো লগাব পাৰা আমাৰ ইয়াত লগাইছে কিন্তু বহুতেই
হয় হয় এ এ এতিয়া মই সেই এইটো বছৰত মই বেছিকে চলাৰ ল মানে ইনভিৰ্টাৰত কিনাতকে মানে মানুহক চলাৰ লগোৱাই দেখিছো
অ চলাৰত তোমাৰ হেৰি হয় বিলটো মানে চলাৰ দু দুটা টাইপত আছে তোমাৰ মানে এটা তোমাৰ আছে বিল কম হোৱা মানে তোমাৰ সেইটো চাৰ্জ হ'ব কিন্তু লাইট গ'লে সেইটো তোমাৰ হেৰি হয় লাইট গলে কিন্তু অ সেই হ'ব তোমাৰ আগৰ দৰেই হ'ব লাইট গ'লে চলাৰতো লাইট নজ্বলে মানে অকল বিলটো এ কমা আহিব তোমাৰ চলাৰৰ হয় উম আৰু এটা এটা আছে তোমাৰ চলাৰ হেৰি আছে তোমাৰ সেইটোত মানে লাইট গলেও চলি থাকিব
বিল নাহে এইটোত বিল নাহে
অ
মানে এটা আছে ক মানে কম দামীটো যোনটোত মানে বিল আহে তুমি ক'ব বিচাৰিছা হয় ন আৰ আৰ এটা আছ ছে যোনটো দামী মানে ইনভেটাৰতকে মানে অলপমান দাম পৰে মানে চলাৰ প্লেট বি দাম ন তুমি মানে যি যিমান প্লেট লগাবা চাৰ্জ সিমান বেছি পাবা বুজিছা চলাৰৰ প্লেট বোৰ যে থাকে যিমান প্লেট হে বি লগাবা চাৰ্জ তুমি ইমান বেছি পাবা কাৰেণ্ট বেছি তুমি ইমান পাবা
এনেকুৱা লাগে কৰবাত চাৰি পাঁচ দিন লাইট নলয় যাতে চলি যায়
অ তেনেকুৱাতো তোমাৰ চলাৰো নচলিব নহয়
কিমান দি কিমান দিন চলিব জমা হৈ যোৱা বস্তু লাগে মানে যেনেকে বেটৰী এটাত
চলিব যদি তোমাৰ বতৰ ভাল থাকে চলাটো কি সূৰ্যৰ পোহৰৰ ওপৰত কথা যদি চাৰি পাঁচ দিন কণ্টিনিউ বৰষুণ দিয়ে লাইন যদি নাথাকে চলাৰ কেনেকে চলিব তুমি কোৱা
ন এদিনতে যেখিনি তোমাৰ লাগে এদিন ৰ'দ দিছে এদিনতে সিহঁতে গোটাই খিনি চাৰি পাঁচ দিনৰ আৰু একেলগে যাতে হেৰিটো কৰি ল'ব পাৰি মানে তোমাৰ
হয় হয় চাৰি চাৰি পাঁচ দিন নহয় তুমি দুদিন আৰামছে চলিব পাৰা এদিন চাৰ্জ হলে
হয়
দুদিন চলিব পাৰা আৰামছে
এ ইন ইনভাৰেটাৰো আছে ভাল ভাল ইনভা তাত তোমাৰ দামী মোটামুটি ডাঙৰ ডাঙৰ পে ডাঙৰ ডাঙৰ বেটাৰী পায় তোমাৰ বেটাৰীতটোৱে কাম কৰে ইনভাটাৰ
হে হটেল বোৰত যে ইনভিৰ্টাৰ বোৰ ইউজ কৰে তে এ এ এইবিলাকত বহুত দামী দামী মানে হোটেলবোৰতটো ইনভিটাৰ ইউজ নকৰে জেনেটাৰ ইউজ
জেনেৰেটৰ কৰে ডাঙৰ ডাঙৰ হো এ হোটেল বিলাকত তোমাৰ জেনেটৰ কৰে সেইবিলাকত
জেনেৰেটাৰত যথেষ্ট তেল লাগে
অ তেলতো গ'লেও আৰু সেইটো আৰু যাব আৰু অলপ-চলপ, এটো সেই হিচাপে সিহঁতে ইনকামো কৰি আছে।
উম। ঘন্টাত এক লিটাৰ তেল যায়, ঘন্টাত এক লিটাৰ।
অ' ঘন্টাত এক লিটাৰ গ'ল কি হ'ল? সিহঁতৰ লাইফটো তোমাৰ অ, দুই ঘন্টাত গ'লে দিয়া, তোমাৰ বাৰ ঘণ্টাত বাৰ লিটাৰ বাৰশ টকা গেল। সিহঁতে যেদি তোমাৰ এটা হেৰিতেই উঠাই আছে।
এয়েতে মানে এ এ একেবাৰে দহ হাজাৰৰ তেল সোমাই, মানে যেনেৰেটাৰত দহ হাজাৰৰ তেল সোমাই লয়। মানে বিন্দাচ তোমাৰ দুইদিন লাইন নাহিলেও চলি যায়।
অ'। আৰু সিহঁতে তোমাৰ এনেও কাষ্টমাৰ কেইটা ৰাখিলে ৰাখিব লগা হ'লে, সেইবিলাক কৰিবই লাগিব।
কাৰণ তেওঁলোকে প-পইচা পাই আছে ন', লাভ হৈ আছে ন' তেওঁলোকৰ।
অ', তেওঁলোকে চব চাৰ্জ লয় নহয় তোমাৰ এ চিৰ পৰা হেৰিৰ পৰা চব চাৰ্জ লয়।
ৱাই-ফাই চাৰ্জ, এ চিৰ চাৰ্জ, বাথৰুম চাৰ্জ, চব লয় খোৱা লোৱা চাৰ্জ চব লয়।
হয়। মই এটা হেৰি বস্তু লগাম বুলি ভাবিছোঁ কেনে হ'ব ৱাই-ফাইটো তোমাৰ।
হয়।
বেয়া হ'ব নেকি?
ৱাই-ফাইটো ভাল হয়, ৱাই-ফাইটো মানে তুমি ভাল নেটৱৰ্ক পাবা, ফুল স্পীড নেটৱৰ্ক পোৱা, পাবা। মানে ৱাই ৱাই জিঅ' ৱাই-ফাইতকে মানে জিঅ' ফাইবাৰ বুলি যে কয় ফাইবাৰ
হয়।
ফাইবাৰটো বেছি মানে স্পীড নেট দিয়ে, ৱাই-ফাইকে দুটা বস্তু দেখাত একে কিন্তু ফাইবাৰতটো কি মানে ডাইৰেক্ট তাৰৰ লগত কানেক্ট, চ' এইটো তোমাৰ বেছি নেটৱৰ্ক দিয়ে। হয়, হয়। জিঅ' ফাইবাৰ বা এয়াৰটেল ফাইবাৰ। ৱাই-ফাই ও ও হয়। হয়। ৱাই-ফাই তোমাৰ দুটা ধৰণৰ আছে, এটা আছে ফাইবাৰ আৰু এটা আছে নৰ্মেল ৱাই-ফাই।
কোনটো ভাল? ফাইবাৰটো ভাল?
জিঅ' এয়াৰ ফাইবাৰ বুলি কয়। এই এইটো মানে আমাৰ ঘৰতে লগাইছে, য যথেষ্ট ভাল, বহুত ভাল। তোমাৰ এক মিনিটত এটা ফিল্ম ডাউন, এক মিনিটত নালাগে। এক মিনিটত তিনটা-চাৰিটা ফিল্ম ডাউলড হৈ যাব এনেক
কিমান টকা, কিমান টক কিমান টকা লয় নো?
ডেলিভাৰী মানে ফিটিং চাৰ্জটো ফ্ৰী, বাকী তুমি ছশ টকা দি মানে ছশ নে আঠশ টকা। আমাৰতো আঠশ টকা কিছুমানত ছশ টকাও হয়, মানে ওন তুমি যান নেটৰ স্পীড লৈ মানে মাহত পইচা আহে। বুইছা? তুমি কিমান নেট স্পীড বিচাৰা। মানে বেছি বিচাৰিলে আঠশ টকা আৰু নৰ্মেল স্পীড বিচাৰিলে। মানে হা ওৱান জিবি কেবি এচ আ মানে স্পীড বিচাৰিলে তোমাৰ আঠশ টকা, আৰু তুমি পাঁচশ কে বিৰ যদি এ বিচাৰা, ছশ টকা মাহত।
মাহত চয়শ টকা। ভৰ' পত' প্ৰথম মাহতো ফ্ৰী দে নেকি তোমাৰ এনেকুৱা কানেকচন লগালে?
প্ৰথম প্ৰথম মাহটোতো আমাৰ নহয় মানে আমাৰতো বহুত দিন আগত লৈছিলো ন'। তেতিয়া ছমাহ ফ্ৰী আছিল, এতিয়া গম নাপাওঁ বাৰু।
মানে মই মাজতে এটা সুধিছিলো, তোমাৰ আছে নম্বৰ, আছে বাৰু কিবা দুই হোজাৰ টকা নে, পোন্ধৰশ টকা পাইছিল মানে। অ, ফ্ৰী দিবৰ, আৰু তেনেকে কৈছিলে আৰু?
আৰে, আৰে তুমি এ, এইটো তুমি, বুৰ্বক নেকি? তুমি মানে গোটেই চাৰ্জ লৈ আছে, তোমাক ফ্ৰী দিলে কি হ'ল, গোটেই পইচা সোমাই দি আছে আৰু তোমাৰ এনে ক'ব মানে ফ্ৰী বুলি। তুমি তাৰ চাই ভাল অফিচৰ মানুহৰ, আজিকালি গু-গুগলত মাৰিবা ৱাই, ফাই বুলি বা জিঅ মাই জি, অ, বা পায়ে যাবাচোনৱ ৱাই, ফাই লগোৱা চিষ্টেম মাই জি, অ, এপত। চ, তুমি ডাইৰেক্ট অফিচৰ মানুহক মাতি দিবা ন। অফিচৰ মানুহক মাতি দিলে, এটো ফ্ৰীতে ইনষ্টল কৰি দিয়ে। আৰু তোমাৰ যোনটো চাৰ্জটো আহে, ছশ টকা এই, এ, হয়।
এতিয়া এয়াতেই লগাই দিম ৰবা, এয়াতে
এই লগাবা, লগাবা, যথেষ্ট নেটৰ প্ৰব্লেম, ৰাতি হলেতো চাবই নোৱাৰো।
হয়, হয়, দিয়া ঠিক আছে দিয়া, পিছত কথা পাতিম।
কথা পাতি ভাল লাগিল দিয়া, হয়।